অঁ
অঁ
এতিয়া ত আমাৰ এতিয়া ধৰি লোৱা, এই গভমেণ্ট জবটোত মানে কি অঁ এ যে এটা এতিয়া মানে ধৰি লওঁ এটা একজাম্পল দেও আজি ক্ষেত্ৰত তই পালি? পেপাৰ লিগ হয় গমে পাই থাকা। এই নীটৰ কিমান পেপাৰ লিক হৈছে আছে, দেলহিত কেনকুৱা আন্দলন চন্দোলন চলি আছে যাৰ ৰাজ
উম এ যন্ত্ৰৰ মন্তৰত এ মানে এ হেৰি আৰু এটা কথা গম পা না এই জন্ত্ৰ মন্তত যে সেইটো সেইটো কথা জানা কিন্তু আৰু এটা মেইন কে যে ভোক হৰতাল যে চলি আছে চনাম ৱাঙচু সেইটো সেইটো সেৰিটো শুনচাই চাগে। বে
শুনাচা নাই বাৰ চনম ৱাঙচু কথা শুনা নাই, হা? অঁ ছনাম ৱাঙচু কথা বিশেষ সে সেইটো নিউজ বহুত হেৰি হৈছে যে অঁ বেচৰাই বো হেৰি কিমান দিন ভোগহৰটা চৈধ্য দিন, পোন্ধৰ দিন ভোগ হৰটাল কৰিছিল ন
উম, আৰু এই কি বুলি কয় মানে এ এইটো হয় বা এতিয়া কম্পিটিচনটো বস্তুটো ইমান বেচি বাঢ়ি যায় যে, ত মানে কি বৰ্তমান ত মই মানে বৰ্তমান টাইমত নে গমেণ্ট জব পোৱাটো মানে মানে ডাঙৰকেই নকওঁ মানে বহুত বেছি টান বহুত টান মানে তুমি বহুত বেছি লাগবা লাগব আৰু মই এযে কি মিডিল ক্লাছৰ লয়েল লৱাৰ মিডিল ক্লাছ লৱাৰ মডিল ক্লাছৰ। মিডিল ক্লছো নহয় লৱাৰ মিডিল ক্লাছ হিচাপত ন টো ইমান টাইম দিব নোৱাৰিম আৰু ত ধৰি ল' চাৰি পাঁচ বছৰ পাচ ছয় বছৰ ইমান টাইম দিব নোৱাৰিম তাকো এই পাঁচ ছয় বছৰ পাঁও নে নাই সেইটোৰ ইমানটা গেৰেণ্টি নাথাকে সেইকাৰণে ইমান এটা মানে এইবিলাক মানে ত' কি গভমেন জবৰ কথা ইমান এটা নাভাবো এনে যিকোনো এটা প্ৰাইভেট জৱ এটা যদি কৰো, কৰি কেনে যদি কথা যদি মাথা মাৰব পাৰো দে ভাল হয় আৰু সৰু এটা যদি স্কিল এটা যদি শিকিব পাৰা যায় তেতিয়াও ভাল হয় আৰু স্কিল এটা শিকিলে ৰিচ এঁ হ'লে কি কামৰ আছ বিচাৰত কামৰ মানে এনে ধৰি লওঁক কেনেকোৱা টাইপৰ স্কিল শিকা বেছি ভাল হয়, তই জানা নি কেনে কোৱা স্কিল কি কি কিনি তাৰ পৰা জানা
নাজানো অঁ ইমান নলেজ নাই স্কিলৰ মানে।
ইমান এটা নাযায়, তোমাৰ এই ৰাতি বিজনৰ কথা কৈছে যে তোমাৰ, বেছি আইছে
গ্ৰাফিক ডিজাইন আৰু কি এইটো চবে জানে গ্ৰাফিকনত পইচা বহুত আছে, সেইটো চবে জানাত
নাই নাই সেইটোত সবে সেইটোত নৰমেল কথা পইচাতো সবতে বহুত থাকে মানে গ্ৰাফিক ডিজাইনটো কেনেকুৱা কি কৰিব লাগে, তাতে কেনেকুৱা পৰা যায় তাতে যাই কি কেনেকোৱা কাম কৰিব লাগে সেইটো
এই তুমি বিশেষকে কোম্পানী দা নাই চেলেৰি তুমি কি এ চেলেৰিটো ত তোমাক দিব। কিন্তু তুমি হেৰি বহুত লৈ ল'ব পা তোমাৰ এ কিমান হ'ব যদি কিবা ভাল কোম্পানী এটা লওঁতে এ হেৰি কৰিছা ভাল দিয়া নৰ্মেলো যদি কোম্পানী এটা থাকে তোমাৰ এ চাৰি পাঁচ লাখ টকা চেলাৰী হ'ব মিনিমাম।
মানে কি মান্থলি
মান্থলি কথা হৈছে নেকি বছৰ বছৰ তোমাৰ চাৰি পাচ লাখ টকা দিব তুমি গ্ৰাফিক ডিজাইনিং দিব পাৰিলে মই মিনি মাম কথা কৈছো মই মিনি মই তোমাক মিনি মাম কথা কৈছো বুজি পাইছা ইহঁতে যে
মানে ইয়াৰ ইয়া ইয়াৰ্লি কথা কৈছ ন মানে ফ্ৰেচাৰৰ কথা কৈছে আৰু
ফেচাৰ্চৰ কথা চাৰি পাঁচ লাখ পাৰ মান্থ চাৰি পাঁচ লাখ টকা হা
পাৰ মান্থ না পাৰ য়াৰ
পাৰি পাৰ য়াৰ নহয় পাৰ মান্থ হয় চাৰে পাঁচ আ মিনিমামৰ কথা কৈছো ভাই তই কি ভবা এটা ল'গ বনাই দিলে মানুহে পঞ্চাশ ষাঠি হাজা টকা পাই যায় তাতকে বেছিয়ে পাব আৰ ডাঙৰ কোম্পানীৰ কাৰণে ল'গ যদি কৰি দে তেতিয়াহ'লে লেঠাই নাই এটা হেৰিতে দিয়ে আ সিহতত যে মই এটা হা অ হয় ইহঁতেতো কোম্পানীৰ লগত এটা বেছ থাকে কাৰণ ইহতৰ মান্থলি ইনকামটো হৈ থাকিব হয়নে নাই তই ক আৰ এই গাছৰ ইজনৰ মেইন চৰ্টেজ ইনকম যদি তাতছে কমি যাই ইহতে কি কৰে নিজে কাষ্টমাৰ বিচাৰে কাৰণ অনলাইনত ইমান এভেএবল আছে ন তোমাৰ বিশেষকে গ্ৰাহক দুজনে ইমান এভেএবল আছে ন কাম তুমি ডাইৰেক্ট যদি গুগলতো চাৰ্চ মাৰি দিবা তুমি এগাল কাম পাই যাবা ক্লাইণ্ট পাই যাব বুজি পাইছা তুমিতো এই লিংটেন চিংটেন বা বাকী ৱেবচাইটত যাব নালাগে টুৱেল ইলেভেনত
উ মানে এ মই গম পাইছো এইটোত ফ্ৰিলেচৰ কথা কৈছা মই বুজি পাইছো বাট এজ এ যদি কোম্পানীৰ আণ্ডাৰক কাম কৰা তেতিয়া কেনেকা এজ ফেচাৰ কিমান দৰমহা পোৱা যাব সেইটো সুধিছো
ইমান মানে মই কম্পানীৰ আণ্ডাৰ কথা কৈছো ফেচাচ হিচাপে চাৰি পাঁচ লাখ টকা আৰামচে পাই যাবা
মান্থলি কোনটো এপ এবাৰ মানে চেট জিপিতিত আৰু এইবিলাক গুগলৰ ইউটিউবত চিউটোবত চাইছিলো এনেকাত ফ্ৰচাৰ্চক চোন কিবা এ চাৰি পাঁচ লাখ মান্থলি নহয় এল পি এ হয় পাৰএনাম মা মানে দেখাইছিলেগৈ
ত নেদেখাই গুগুল বা হেৰিত নাই বা বা ভালকেনে তোক নেদেখায় ত যি দেখা পিনা ভিতৰত উ পুৰা বেলেগকে চলে আৰু বাহিৰৰ দুনীয়াত ন বহুত বেলেগকে চলে বুজি পাইছ নাই তই ভিতৰৰ আৰু বাহিৰত যে এ পৃথিৱীখননান মাজত এটা বহুত পাৰ্থক্য আছে ত এনা নাই এ আৰু
চাৰে পাঁচ লাখ টকা মান্থলি এটো চাগে বহুত হাই লভেলৰ আণ্ডা ডিজাইন হব
নাই নাই নাই আৰে ত মইত তাত আকৌ গ্ৰাফিক ডিজাইনৰ বিছ পঁচিশ লাখ ত্ৰিশ লাখৰ লগি আছে পাৰ পাৰ এনেমৰ কথা কৈছ ত বুজি পাইছা সেইটো সেইটো বহুত হাইলি আছে বুজি প পাৰ য়াৰ পাৰ য়াৰৰ কথা কৈছো যোনটো বিছ পঁচিছ লাখৰ কথা আহ বিছ পঁচিছ লাখৰ কথা কৈছো এক বছৰত পাই ত মই সেইটো কথা কৈছো এ চাৰি লাখটো এক বছৰৰ হোৱা নাই চাৰি লাখটো মই হেৰি পাৰ মান্থ'ৰ কথা কৈছো মানে চাৰ হেত তাতে কৰ, আৰু তাতে কাৰোতহা কাৰো কাৰণ চা তোৰ তই যদি তই যদি কোম্পানীত সোমাব যাৱ না তোক তোক এনেই নলয়টো তাৰ আগত তই সেইটো কাৰণে ইণ্টাৰভিউ দিব লাগিব হয় নে নহয় ত আৰু তোৰ স্কিলটো চাবলৈ তই কেনেকা তই ডাইৰেক্ট নাপাবি ন তোক কিয় দিব কাৰন তোৰ লগত স্কিলটো যদি ভাল তোক আৰামছে দি দিব কাৰণ এবাৰ হায়াৰ কৰাৰ পিছত তোক ইমান খিনি ৰিকয়াৰ দিবই দিব আৰু সাধাৰণতে নলবও না কাৰণ নলয়ও তাতে সোনকালে কাৰণ তোমাক চাব ন তই কিমান খিনি পাৰা নোৱাৰা হয় নাই তোৰ এনেকা নহয় এনেকা নহয় না যে এক্সেল এক্সেলটো চবে শিকোৱাব
মানে মই সেইটো বস্তটো বুজি পাইছো মানে যিটো পান এনাম বুলি কৈছা মানে চাৰি লাখ টকা মান্থলি তেতিয়াচোন এক বছৰতচোন এক কৰৰ বিছ লাখ হৈ যায়ছোন পাৰ ইয়াৰ ইনকাম ইমান বেছি হৈ জানো গ্ৰাফিক ডিজাইন
এক লাখ বিছ হাজাৰ হয় এ এক এক কৰ এক কৰৰ বিছ লাখ হয়
উম
এ চাৰি চাৰি লাখ যদি কও চাৰি লাখহে দি কিমান হব আঠচল্লিছ হেজাৰ মান হয় আঠচল্লিছ লাখ মান হয় নেকি চাৰি চাৰি বাৰ গুন আঠচল্লিছ নহয় আঠচল্লিছ লাখ নহয়
আচ্ছা আচ্ছা অ আঠচল্লিছ লাখ হ'ব অ
খ দেহে হে হে হে হে সেইখিনিতে
চাৰি বাৰ গুন অ অ চাৰি বাৰ গুন আঠচল্লিছ আঠচল্লিছ লাখ হয় জানো মানে এটা ফ্ৰেছাৰ
ফ্ৰেচাচ নকওঁ মই এ চা কাৰন ইহঁতৰ হেৰি এ মই ইমান ভালকে নাজানো মই থৰি না এ কবাত হেৰি আইটি কোম্পানীত মই হেৰি গ্ৰাফিক ডিজাইনৰ হয় থৰি না কাম কৰো কিন্তু এটা থাকে আৰু মই এইটো জানো কাৰণ ভাল খিনি থাকিব মই ইমান ভালকে নাজানো যে চাৰি পাঁচ লাখে পায় কিন্তু মই জানো ফ্ৰেছাৰ্চটো বহুত ভালটকা ইনকাম থাকে ইহতৰ
মই এনে নাজানো আৰু মই এনে ধৰি লো অকমান ৰিছাৰ্জ কৰিছিলো আৰু
উম
ধৰা তই অ মানে গ্ৰাফিক ডিজাইনাৰে আৰু অ কি বুলি কয়
এ সেনেকেতো ময়ো খাইছো মানে ধৰি লোৱা অ জানো তুমি অনলাইনত কবা চাই যিবি কোৱা ক গুগলত ক'বা হয় নহয় কচোন আ মইয়ো চাইছিলো কাৰণ আৰু মই মই ইউটিউবত চাইছো সেনেকা মই বহুত চাইছো কিন্তু উম এই চাব ভাই মই মই এনেকা চাইছো চাহ ভাই মই কথা এটা কওঁ হা তে উম ক ক
মানে আঢ়ৈ লাখৰ পৰা চাৰি লাখৰ ভিতৰত তোৰ মানে এনেকা ফ্ৰেছাৰ্চক দিয়ে আৰু মানে কিয়াৰলি কৈছো মানে তোৰ কোম্পানী আন্দাৰত যদি কাম কৰবা যায় কোম্পানী আন্দাৰত কাম কৰিব যা ঠিক আছে আৰু এইটো ডিপে ডিপেণ্ড কৰে কি কি কোম্পানী কোম্পানী আন্দাৰত তো নিজৰটো কৰাটো বেলেগ কিন্তু ফ্ৰী লাঞ্চ কৰাটো এক্সট্ৰা সেনেকা কাম কাম পাতটো তোৰ ওপৰত তোৰ ওপৰত ডিপেণ্ড কৰে কেনেকুৱা টাইমৰ বেলেগে কাম লা পা সেনেকা কৰে আৰু যদি অকণমান এক্সপিৰিয়েঞ্চ হৈ যায় দুইৰ পৰা তিনি বছৰ এক্সপিৰিয়েঞ্চ হয় পঞ্চাশৰ পৰা সত্তৰ হাজাৰ পায় আৰু মান্থলি হা আৰু কি বুলি ক‌য় অ যদি অ' তিনি পৰা চাৰি বছৰমান এক্সপিৰিয়েঞ্চ হয় পঞ্চাছৰ পৰা সত্তৰ আশী মান পায় আৰু। তাৰপিছত আৰু তোৰ যেতিয়া একদম চিনিয়ৰ চিনিয়ৰ হৈ যাবি তেতিয়া তোৰ আশীৰ পৰা দেৰ লাখৰ ওপৰ হয়। তই চাবি লাগা হ'লে এনে একবাৰ।
এ নাই অঞ্জনে চব ঠিক এতিয়া এতিয়া চাবা হা কোনোবা এটা হেৰি ইউ পি এছি পাছাৰ পিছতো কব কি মই এইখন ইনষ্টটিউটৰ পৰা কৰিছো সেখন ইনষ্টিউটৰ পৰা কৰিছো। তাৰপাছত প্ৰমোচনৰ কাৰণে কৰি থাকে। আৰু মই এটা কথা কওঁ হা আহ মোৰ হিচাপত না মই চব ফেকে যে এনেক কৈছে যে এ পাৰিয়াৰতে দুই তিনি লাখ টকা পায় এইটো চব ফেক। গাফিৰ বিলাই কৰি এইবিলাক কোনোবাই হেৰি কৰিব নেকি বাৰু ধৰ ফ্ৰেছাৰ্ছটো নকৰিব।
নাই পাই পাই মানে যিবিলাকৰ কথা কৈছোঁ, সেইবিলাক হাই লেভেলৰে পায়। তই যিটো কথা কৈছা চাৰি লাখ টকা মান্থলি তাৰ কাৰণে নৰ্মেল কথা। ই দহ লাখো ইনকাম কৰিব পাৰে, যিবিলাক অকমান হাই লেভেলৰ হয় আৰু বুজি পাইছা? যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী তাক হায়াৰ কৰে। কোনো এজা আমি ফ্ৰেছাৰ ন আমাৰ নৰ্মলে হ'ব, চাৰি লাখ টকা আমাক মান্থলি দিব নোৱাৰে টো আমাক ফ্ৰেছাৰৰ। কোন কোন চাকৰিত দিয়ে ছয় লাখ টকা পৈছা তইয়ে ক'চোন?
কিন্তু কিন্তু চা ফ্ৰেছাৰ্ছত দি এ মই চাৰি লাখ টকা মন্থলি পাৰ মন্থলি সেইটো সেইটো বাৰু মানিছো হা। কিন্তু তই যে কৈছে যে ফ্ৰেছাৰ্ছক পাৰ এ নামত যে দুই আঢ়ৈ লাখ টকা দিবলৈ গাফিৰ কৰে সেইটোও মই মানবা নোৱাৰো। হা দুই আঢ়ৈ লাখ টকা হলে কিমান হ'ব গম পাও না তই পাৰ মন্থ?
পঁচিছ হাজাৰ মান হ'ব পঁচিছ আঠাইছ হাজাৰ।
প পঁচিছ হাজাৰ দি কোনোবাই গাফিৰ কি ইনকাম কৰিব নেকি ঘেন্তও নকৰে।
কাৰণ তাৰ যিটো প্ৰথম চিম্পল চিম্পল কৰিব লাগিব, ইমান হাই লেভেলত নকৰিব না।
নিদিয়ে নিদিয়ে নিদিয়ে গ্ৰাফিক ডিজাইন নৰ্মেল হৈয়ে নাথাগে চব হেৰি ত এনা নাই যে তাৰ হেৰি চাহ দোকানৰ কাৰণে লগৰ বনাই দিবা নেকি যে হেৰি হব নহয় অ মোৰ পচিবলে নহয় যে এনে কাৰণ পঁচিছ হাজাৰ বা দুই লাখ তিন লাখৰ পাৰ নামত যে এটা কাম কৰিব সেইটো পচিবলে নহয়। বিশ্বাসে নকৰো কাৰণ চা ভাই কাৰণ মই ইমান
লগ বনালেটো তোৰ এটা যদি লগ বনাই এনেকা আছে ত' যিকোনো ডাঙৰ কোম্পানীৰ লগ বনাই এক্সম্প্ল দিলো মাহেন্দ্ৰা লগতো সেই লগতো যদি বনইছে সেই লগতটো বনাওতে তাৰ ক'ৰৰত গৈছে। লাখতো নহয় ক'ৰৰত গৈছে, কোনো কোনটো কোনটো সেই এ গ্ৰাফিক ডিজাইননৰ অকল সি লগ বনাই নাথাকে ন তাৰ বেলেগতো তাৰ কাম থাকে, তাত কিবা এটা প্ৰজেক্টৰ ডিজাইন বনালা কিবা এটা ক কম্পানী কোম্পানীৰ থাম্বনেইল ওপৰত ডিজাইন বনালা, সেইবিলাকো কথা অকল লগতো না তাকে ন লগত পইচা পা যায় বুজি পাইছো।
তোক মই এটা কথা কম মই তোৰ কথা কওঁ এতিয়া এতিয়া এতিয়া চা এতিয়া চা এতিয়া চা সৰু চে সৰু বিজনেছ এটা হা সৰু চা সৰু এটা বিজনেচ হলা বা কিবা হলা সৰু চে সৰু তাতে চবে নিজৰ ৱেব পেজ বনাই হয় নাই কোৱা চোন কোৱা ৱেব পেজ বনাই ন
উম
হা? ৱেব পেজ বনাই ৱেব পেজৰ কাৰণে কি কি কৰিব লাগিব সিহঁতক অবিয়েচলী লগ' এটা লাগিব আৰু ৱব পেজ বনোৱাৰ পিছত যোনে অকমান বিজনেচ এক্সপ্লেইন কৰিব আজিকালি মানে বহুত এনেকা মানুহ আছে তুমিতো মানুহক চিনি পোৱাই। মানুহবোৰে নিজৰ নিজৰ নিজৰ নিজৰ যোনটো চি চি টিভিৰ মানে এটা হেৰি তাৰ হেৰি যোনটো এৰিছে তাৰ কাৰণেও সি বহুত মানে লগৰ বনাইছে নিজৰ এপ বনাইছে বুজি পাইছ তে এনেকুৱা ধৰণৰ মানে। বহুত মানুহ এনেকা আছে ৱেব পেজ বনাব লাগিব যাৰ বিজনেচ আছে সৰু সুৰা বিজনেছো আছে সি ৱেবচাইট। বনাব লাগ কাৰণ আজিকালি চব কাম অনলাইনে আহিছে আৰু ৱেব পেজ বনাবৰ কাৰণে লগ' বা গ্ৰাফিক ডিজাইনৰ। জৰুত হবই হব বা কিবা কিবি অকমান। কিবা কিবি সেইটোত কাৰণে গ্ৰাফিক দিনা মাছ বি হেৰি লাগিবই। জৰত হব আৰু সেইটো কাৰণে হতে লগ কৰ পৰা বনাব গ্ৰাফিক ডিজাইনৰ পৰাই বনাব। আৰু ইিহঁতে তোমাৰ পঁচিশ হাজাৰ হেৰি হেজাৰ নে এটা কোম্পানীৰ এটা হেৰি ভাই। এটা আই ডি কাৰ্ড হয় যে এই লগ টো দেখা পালে গম পাব যে এইটো কিহৰ কাৰণে হয়। বুজি পাইছা সেই ৱেব পেজটো যেতিয়া খুলিব তেতিয়া যে। কিল্লিক কেতিয়া কৰিব যেতিয়া সেই লগটো চাব এট্ৰাক্টিভ হব ন নহব সেইটো। চাই পেলাই এনেকুৱা লাগিব নলগে মানুহৰ। তে সেইটো চাই পেলাই হিব এনেকুৱা বহুত হেৰি আছে বুজি পাইছা আৰু তুমি যে কৈছা যে। দুই আঢ় লাখ টকা এইটো মই বিশ্বাসছে নকৰো। ছাৰ তইতো হেৰি চাইছ ন কাৰণ মই নিজে যে হেৰি দেখা পাইছো। মানে মানুহ যে মই দেখাইছো দুই তিনিটা মানুহ মই এনেককাে দেখাইছো। যে গ্ৰাফিক ডিজাইনৰে মানুহ বুজি পাইছা।
তাহতে ষ্টাৰ্টিং চেলাৰি ইমান পাইছে?
বহুত বেছি বহুত কৰৰ পতি হয় এই আমাৰ। এইখিনি এতিয়াৰ পৰা পুৰা চবত সে ধনী মানুহ আছিল এ হেৰি সবতছে ধনী মানুহ আছিল। সবত চাই বুলি নকওঁ আৰু বহুত ধনী আছে এটাতো। এক্সপিয়েঞ্চ এক্সপিয়েঞ্চো হ'ব লাগে কিন্তু হেৰি। কিন্তু মানে মই অকল এক্সপিৰিয়েন্ঞ্চ এক্সপিৰিয়েঞ্চৰ কথা নকওঁ মানে পইচা।